হেল্ল' নমস্কাৰ।
অঁ! কি কৰিছা? কি কৰিছা?
আহ এনেই এই মানে মই মানে লা নাৰিকলৰ লাড়ু বনালোঁ এই আজি
হয় নেকি, আহ' বহুত ধুনীয়া। বহুত ধনীয়া বস্তু। আ দেই মোৰো খা, মইও খাই বহুত ভাল পাওঁ জানানে।
অ আহিবাচোন আমাৰ ঘৰলৈ এদিন আহিলে মই তোমাৰ নাৰিকলৰ লাড়ু বনাই খোৱাম আ যোৱাকালি বনালো যোৱাকালি যোৱাকালি বনালো কাটা নিমকি আজি নাৰিকলৰে দুবিধে লগ কৰি পেলাই ৰঙা চাহৰ লগত খালোঁ মানে এসাজ জুতি মানে অলপ জুতিৰে খালো আৰু
অ' অ' ভাল। ভাল লাগে দিয়া। খাই না চাহ কাপৰ লগত নাস্তাটো যদি ভাল থাকে চাহ টো খাবলৈ তেতিয়াহে ভাল লাগে। মইও মানে এনেই চাহ খাবলৈ ভাল নাপাওঁ যদি লগত ভাল বস্তু নাথাকে।
অঁ
ভাল বস্তু থাকিলেহে মানে মই চাহটো খাবলৈ ভাল পাওঁ বাকী তোমাৰ মানুহজনী খবৰে নাই দেখোন।
মানুহজনী মানে আছোঁ। তুমি খবৰ লোৱা নাই আৰু ক'ত, খবৰ পাবা। তোমাৰো খবৰ নাই মোৰো খবৰ নাই তেনেকুৱা। হেনেকুৱাই হৈছে আৰু দিয়া
অ' অ' আজিকালি আৰু মানুহ বিলাক আৰু সকলোৱে নিজৰ কামত ব্যস্ত থাকে নহয় আৰু।
নিজৰ কামতে ব্যস্ত সেয়ে আৰু ল'ৰাৰো বন্ধ দিছে। স্কুল বন্ধ দিছে বিদ্যালয়খন দিলে দি পেলাই এতিয়া মূৰটো গৰম হৈছে মোৰ ইমান উৎপাত
অ' তাকেইতো হ'বই দিয়া উম' হয় দিয়া মোৰ মানে ভাল লাগি আছে ৰবা তোমাৰ শাওন মাহ আহি আছে যে।
অ' হয় নেকি শাওন মাহত কিবা আছে নেকি বিশেষ দিন তোমাৰ।
বিশেষ মানে শাওণ মাহটোতো তোমাৰ। শিৱ বাবাৰ মানে অতিকৈ মানে এইটো প্ৰিয় মাহ নহ। ত' মানে সেইটো সেইটো মাহ মই পালি। অঁ মই মানে মাহটো পালিবলৈ মানে চেষ্টা কৰোঁ আৰু। মই দুবাৰ নে তিনিবাৰকৈ পালিলো আৰু ভালদৰে সফল হৈছোঁ আৰু পালিব পাৰিছোঁ। আৰু এতিয়া আহি আছে। ত' মানে অলপ ভাল লাগি আছে আৰু এই মাহটো মানে মোৰো বহুত মানে ভাল লাগে আৰু।
অ' অ' অ ঠিকে আছে বাৰু।
মইও তোমাৰ মাহটো উম' মইও তোমাৰ, এ মাহটো ভালদৰে পালো আৰু, সোমবাৰটো মই এ, তোমাৰ এক হিত্য হয় দিনটো লঘোণে থাকো। তাৰ পিছত মন্দিৰত যাওঁ সেৱা সেৱা লও ভগৱানৰ। তাৰপিছত মই বাকী বাকী মাৰ্কেটত তাৰ মানে তোমাৰ নহৰু, নহৰু পিয়াজ এইবোৰ একো নাখাওঁ আৰু
অ' অ' ভাল কথা ভাল কথা নাখাবা।
অ' অকল আধ্যাত্মিক দিশৰ কাৰণে নহয় বাৰু, মানে, এইবোৰ নাখালে তোমাৰ বেমাৰ আজাৰো নহয় ন বহুত খিনি মানে তোমাৰ, পৰিত্ৰাণ পোৱা যায় বেমাৰ আজাৰৰ পৰা মই মানে বহুতখিনি মানে
অ', অ', আৰাম পায় আৰু মম মম হম্ হম্ হম্ সেইকাৰণে।
অ', সেইখিনি হৈ এই মাহ মানে বহুত উম, সেই মাহটো মানে বহুত ভাল লাগে দিয়া, সেইটো সেইখিনি সময় আৰু মানে তোমাৰ। তুমি তুমি পাৰিছানে মই মানে তোমাৰ কি কৈছিলো উম।
কোৱা চোন।
উম, মই মানে আপদ উত্তাৰখন কৰিছিলো। আপদ উত্তাৰখন যে আছে। অ', সেইখন মই পঢ়িছিলো তাত মানে ইমান ভাল ভাল কথা আছে নহয়। তুমি যদি মানে এইখন
সেইখন পঢ়ি পঢ়ি ভাল লাগে উমঁ।
উম। আপোন উত্তৰৰত তাৰ মানে তোমাৰ যদি কিবা যিকোনো তোমাৰ বিপদ হৈছে, তুমি যদি সেইখন যদি দৈনিক পঢ়া ন- তেতিয়া নহয় তোমাক মানে তেতিয়া তোমাৰ তুমি পৰিত্ৰাণ পাবা তাৰ পৰা মানে, তোমাক- ভগৱানে সহায় কৰিবই আৰু। সেইটোৰ মূল উদ্দেশ্য সেইখনৰ মানে- মূল উদ্দেশ্য হয় তোমাৰ মানুহৰ মানে তোমাৰ জীৱনটো ৰক্ষা কৰা। বা বাছ উম সেনেকুৱাই আৰু বা চুল জাই ক্ষত- কি হৈ থাকে ক্ষিয়ত্ৰী কমোৱা বা খাদ্য পানী আৰু তোমাৰ যিবোৰ আশ্ৰয়ৰ ব্যৱস্থা- কৰা হয়, আৰু চাভাবিক জীৱন বা পুনৰ আৰম্ভ কৰাত- সহায় কৰে আৰু। মানুহ বিলাকৰ যিমান বিপদ হ'লেও তাৰমানে- মানে মুক্ত কৰাই আৰু, নামে আপদ উঠাই ন বিপদৰ পৰা মুক্ত কৰাই আৰু। বহুত ভাল লাগে এইখন পঢ়ি বহুত মানে জানিব লগা শিৱ বাবাৰ গোটেই খিনিয়ে আছে- মানে তা'ত বিৱৰণ-
অ', শত্ৰু মানে হেৰি কৰিব নোৱাৰে, তোমাৰ আকো কৰিব নোৱাৰে আৰু, সেইকাৰণে যদি - কৰি থাকা। মই তেনেকে মানে হনুমান বাবাৰ, হনুমান বাবা বহুত মানুহ মই। হনুমান বাবাৰ হনুমান চালিচাখন মই পঢ়ি থাকো মানে। মঙলবাৰে মঙলবাৰ- পঢ়ো, তথাপিও মানে মই মানে এঘাৰটা এগৰৰ দিন মানে মই এ ডেইলী মানে দে দিনত এঘাৰ বাৰ কৰি পঢ়িছিলো। সংকল্প টা লৈছিলো মানে অঁ। সংকল্প লৈছিলো। বহুতখিনি ময়ো মানে বহুত প্ৰমাণ- পাইছোঁ আৰু ভগবানৰ পৰা, বাবাৰ পৰা। সেনেকুৱাই আৰু, বহুত ভাল লাগে মানে এইবিলাক মানে তুমি মানিব পাৰা।
আস্থা বা নিষ্ঠাৰ ভাবে যদি ভালদৰে তুমি যদি ভগৱানক তুমি বিচৰা ন- তেখেতে নিশ্চয় মানে চকু মেলি চাবই আৰু ভকতক মানে।
চাবয়ে চাবয়ে অ', তুমি আৰু মানে উম, সেনেকে- কোৱা, মই মানে সেইটো ভাবি পেলাই মই মানে- সেই কাৰণে মই বাদেই দিলো এইবিলাক খোৱাৰ কাৰণে। মই মানস, মাছটো- সেইটো কাৰণে বাদ দি দিলো মানে এদিন মানে বা এ এটা মা মই নোখোৱাকে- নাথাকো। সদায় নথকা থাকিব পাৰিলে বেছি ভাল হ'ব ন এইটো কাৰণে মানে মই এইবিলাক বাদেই- দিলো আৰু। সেই এঘাৰটা দিন মানে মই একোৱে নাপাইছিলো। উমঁ, এঘাৰ দিন মানে মই মানে- পুৰা নিৰামিচে খাইছোঁ, মই মানে নিৰামিছাই খাইছোঁ। বহুত খাইছো মানে। মোৰ সেইটো কাৰণে মানে সেইকেইদিন খাই বহুত ভাল লাগে। নিৰামিষ খাই পেলাই তাৰপিছত এতিয়া মোৰ মানে ইচ্ছা আহি গ'ল আৰু কি নাখাওঁৱে এনেকে। নাখাৱেই বুলি ভাবি পেলাই নাখালোৱে আৰু। এতিয়া দুবছৰে হ'ব এ নোখোৱা মাংস, মাছ নোখোৱা, একদম বাদেই দিছোঁ আৰু। একো ডাঙৰ কথা নহয় আৰু এইটো বাদ দিয়াটো এনেকুৱা আৰু মোৰ মতে। সেয়াই বহুত খিনি আৰাম পোৱা গৈছে বা এনেকে ইচ্ছা নাই আৰু খাব কাৰণে নাখাওঁ ৱে ন এনেকুৱা আৰু।
অ' অ' ঠিকে আছে দিয়াতো বহুত ভাল হেৰি কৰিছা তুমি ভালেই কৰিছা।
ইচ্ছা নাই আৰু কিমান খাবা আৰু এইবিলাক হে
উম, হয় দিয়া। তুমি যদি স মানে স পুৰা, পুৰা যদি তুমি মানে এ এই আধ্যাত্মিকতাৰ লাইনটোত তুৰি তুমি যোৱা ন, সেইটোৰ দিশে যদি তুমি আগবাঢ়ি যোৱা ন তুমি মানে সঁচাকৈ মানে এইবোৰ মানে একদম ইচ্ছা নোহোৱা হৈ যায়টো ভিতৰৰ পৰা।
যাব আৰু উম আ তুমি যদি ভাত বনোৱা টাইম, ভাত বনোৱা সময়খিনি, তুমি ভাত বনোৱা নে এনে?
অ', মই এনেই খানা বনাও দিয়া, খানা বনাব জানো ভাত ভাত বনাও। অ', মই মানে মাংসটো থাকিলে মানে বনাবলে বেছি ভাল পাওঁ কিয় কাৰণ সহজ হয় ন মাংস টো বনাই দিলেই হ'ল। কি বেলেগ আঞ্জা বনাব নালাগে মই মানে সেইটো মাংসটো থাকিলে অলপ খুব মানে সহজ পাওঁ আৰু বনাবলে।
অ', এইটো দেখোন বেছি মোৰ মোৰ মতে এইটো বেছি য'ত তিলহে যেন লাগেচোন অকমান মছলা লাগিল, আদা, নহৰু বোৰ পিচিব লাগিল, পিয়াজ কাটিব লাগিল বেছিহে জনজাল যেন লাগেচোন।
তুমি বনোৱা নে নাই পিছে?
মই হে নাই নাই নাই নবনাওয়েই মই মাংস মই বাদ দিয়াৰ পৰা বনোৱাই নাই।
হ
মোৰ কোনোবা আহিলে মানে, মোৰ মানে মানে মোৰ পাকঘৰত, আমাৰ ঘৰৰ পাকঘৰত নোসোমাওঁ বাহিৰতে বনাব দিওঁ। পাকঘৰতে সোমাব দিয়া নাই। এ নাই মন্দিৰ মন্দিৰ আছে একেলগে মানে ভগৱানৰ থাপনাখনো
তুমি কিন্তু ব্ৰহ্মকুমাৰীত যাব পৰা হৈছা।
সঁচা নেকি ইহ হি হি ব্ৰহ্মকুমাৰীত, যাব জানো পাৰিম জানো আমি!
উম এ ব্ৰহ্মপুত্ৰৰ কিছুমান মানে নিয়ম-নীতি বিলাক আৰু বেলেগ ধৰণৰ। তাত মানে তোমাৰ ভগৱান নৰো তোমাৰ বিপৰীতে কিছুমান কথা কয়, মানে ভাল নালাগে বুজিছা নে অলপ মানে নিয়মবিলাক মানে অধিকহে পাওঁ মানে অলপ। অ', মানে অলপ বেছি কৰে মানে কিছুমান উৰ নিয়ম-নীতি মোৰ ভাল নালাগে আৰু মানে।
অ চব ভাল নালাগে আৰু মানে কি এ কিছুমান বা নিজৰ মতেই চ'লো। ভগৱানে মানে ভগৱান চব সকলোকে চাব ভগৱানে, সকলোকে চাব। মোকে চাব বুলি অকল কথা নাই। সকলোকে চাব। দুখীয়া, ধনী চবকে চাব। কিন্তু মানে কি এইবিলাক মই বিপৰীত হোৱাত মই নিবিচাৰো সেইকাৰণে মই মই নিজৰ জেগাতে মই ভগৱানৰ মোৰ ঘৰত তেই মই পূজা কৰোঁ, ঘৰতেই মানে মই সন্তুষ্ট আছোঁ আৰু। মন্দিৰত যাওঁ, হনুমান মন্দিৰত যাওঁ হনুমান মন্দিৰত পূজা অৰ্চনা কৰোঁ। সেইয়াই আৰু মানে বেলেগত- নাযাওঁ আৰু এনেকে ঘৰতে বিচাৰো এনেকে আৰু অন্তৰত- পৰা শুদ্ধ অন্তৰৰে তুমি বিচাৰিলে, তুমি জেগাতে পাবা ভগৱানক।
হয় হয় হয় তাকে, হয় হয়। হয় দিয়া মনটো তোমাৰ শুদ- দ্ধ হ'ব লাগিব হয় নে নহয়! বাকী, তুমি যদি বেলেগৰ বেয়া ভাৱ লৈ থাকা- তাৰপিছত যদি তুমি ভগৱানক বিচাৰি থাকা, মনটো যদি- তুমি ইমান বেয়া ভাব বেলেগৰ কাৰণে লৈ থাকা, তেতিয়া তোমাৰ কেনেকে ভগৱানে তোমাক- হব ন তোমাৰ সেনেকুৱা-
মা মাইন্দ ভাগ মনটোৱে এনেকুৱা প্ৰবিত্ৰ হব লাগিব। কি জানি সেনেকুৱাকে ধৰা মই- ভাবিছোঁহে একো পাপ পাপ নকৰ ধৰ কৰ মাজতো কিবা পাপ নকৰাকেতো থকা নাই কৰিছোহে।
সেইটোতো হয় মানে কি জানা জানি বুজি- কৰা জানি বুজি পাপ পৰিব নালাগে এতিয়া অজানিতে দিয়াচোন কেতিয়াবা- কাৰোবাৰ পাপ হব পাৰে সেইটো সেইটো ক্ষমা কৰিব পৰা যায়। বুজি চানে কিন্তু জানি বুজি কৰা ভূলৰ কোনো ক্ষমা নাথাকে আৰু।
অঁ'তে।
তো থাকেই দিয়াচোন এতিয়া পাপ মানে সকলোৱে কৰিছে। কিন্তু আৰু সে আৰু জানি-বুজি, জানি-বুজি কৰিব নালাগে আৰু। বাকী এইকেদিন একদম কেনেকুৱা- বাকী এইকেইদিন কেনেকুৱা বতৰ একেবাৰে পৰিৱৰ্তন হৈ আছে বাপৰে মোৰ- ত অলপ সেইকাৰণে চাগে নেকি অলপ জ্বৰ জৰ লাগিছে। অলপ জৰ জৰ লাগিছে উম একদম মানে। আৰু মানে গৰমটো হৈ পৰিছে যে সেইটো কাৰণে অলপ মানে বৰষুণ দিছে মানে।
উম বৰষুণ- উম বৰষুণ বৰষুণ এনি মানে অনবৰতে বৰষুণে দি আছে দেখা নাই।
উম হু হয় হয়।
কাপোৰ কানি বিলাক মানে সেয়া আ- ভাল নালাগে আৰু বৰষুণ দিলে এতিয়া জেগা বিলাকো বেয়া হয়। আৰু বিশেষ কৰি মোৰ এই এটা বস্তু ভয় লাগে ৰোগতটো ভয় লাগে। জোকতো মোৰ বহুত ভয় লাগে সেইটো বস্তু- দেখিলেই মই দুৰতে পলাও আৰু সেইটোৱে।
যি ডাঙৰ এটা সাপ ওলাইছিলে বাপৰে বাপ তোমাকতো মই দেখ- পামযে তোমাক মই দেখাম ৰবাচোন ইমান মানে ডাঙৰ সাপ এটা উলাইছিলে আমাক- ঘৰতে ভয়ে হৈছে মানে বাৰিষাৰ দিন কেইটা সেইটো তোমাৰ কি- বা বাগ্ৰাছ বুলি কয় নেকি।
অঁ।
অঁ সেইটো বা তোমাৰ অঁ। একদম কলা ফেটি সাপৰ নিচিনা। আছিলে ভয়ে লাগে দিয়া ঘৰত এই বাৰিষাৰ দিন কেইটাত- মানে তোমাৰ অলপ অলপ চাই চিতি খাব জানে চলিব লাগে। পোক পৰুৱা মানে তোমাৰ এইবোৰ বহুত মানে ওলাই থাকে।
উম উম এইকেইটা দিন এনেকুৱাই আৰু অশান্তি লাগি যায় মই দেখা- নাই ৰবা সাপটো ইমান দেখা নাই বাৰু বহুত দীঘল নেকি।
অ অ বাপৰে বাপ তোমাক কৈছো ন বহুত দীঘল মানে একদম ফেটি সাপৰ নিচিনা আৰু
উম তাকেইতো ভয় লাগেচোন মই মানে সেনেকাই মানে - সাপ বহুতদিন দেখা নাই ৰ'বা মানে এনেকে দেখিছোঁ দূৰত তোমালোকৰ তাত যালে দেখাই দেখিলোৱেই হয়। দেখা নাই এনেক দীঘল কৰি সাপ মানে আৰু ভয়ো লাগে মোৰ সাপটো
বাকি তুমি অ দিয়া নহলে এতিয়া ৰাখো দিয়া ন পিছত কথা পাতিম দিয়া। অলপ কাম আছে ৰ'বা অ অ অ ৰাখো দিয়া ন।
অ দিয়া হ'ব দিয়া বাৰু
উম উম